হেল্ল'
হেল্ল' শুনা পাইছে হেল্ল
তুমি পাইছা তুমি পাইছা শুনা
অ ছাউণ্ড হেল্ল' শুনা চাউন আহি আছে মোৰ ক'ত ৰাস্তাটো নেকি এতিয়াও এতিয়াও ৰাস্তা কতে আপনি? হেল্ল' কি কৰি আছে?
এনে সাদা মানুহ চাই আছো। হিচাপ- মানুহ হিচাপ কৰি আছো।
মানুহ হিচাপ কৰি আছে।
অ'হ। মই চাই আছো তাৰমানে দা মানহ মমান আ আহ মানো মমানে
আহ
আজি না মোৰ মোৰ ৰাতি আজি মোৰ অলপমান খং উঠি আছিলো গোটেই কেইটাৰ ওপৰতে
অ মই গম পাইছো। আপোনাৰ হেৰি বিহেভিয়াৰ চ চাই গম পাইছো নাজান কি হৈছে মই বাইদেউকো কৈ আছিলোঁ কিবা
তোমাৰ তোমালোকৰ তোমাৰ ওপৰতো নহয় গণেশৰওপৰত বিকাশৰ ওপৰত নয় জিটোৰ ওপৰতো নহয়
এইটো মই দি এম আৰু চিনটোৰ ওপৰত কি হৈছে জানা কালি তো মই তাতে মন্দিৰত গলো
অ'
এ যে মই ৰিকুৱেষ্ট কৰিছো চিনন্তুকে যে তই আহি যাবি কালি মৰ্নিং আহি যাবি আঠটা মানত গ'লে তই থাকি দিবি মোক মই আঠটা মানে আহি যাম দোম কাৰ মই এটা বস্তু জানো মোৰ ছয় ঘন্টা মই পৰা সাত ঘণ্টা টোপনি এটা মাৰিব হলে মাৰ ভাল লব
আহ
ঠিক আছে স কৈছে যে মই নোৱাৰিম মই নোৱাৰো মই ৰাতিুৱাই যাব লাগিব অকে তই ৰাতিপুৱা যাব লাগিব ন বুজি পাল তই ৰাতিপুৱা যাব আৰোগ গুৱাহাটীত তোমাৰ আধাৰ কাৰ্ড চেণ্টাৰ কেেই দয়া হৈ যাত কল এই কেইটা বজাত টাইম দিছে
কিা আ আঠটা বজাতে গৈছিলো গৈছিলি ব অ
তাতে অফিচত মানুহ আহে ট্ৰেইনৰ পৰা ন টা চাৰে দহটা বজাত মানুহ আহ মানুহ আহে
অ।
কাৰানে মোৰ লগৰ তাৰে মেনেজাৰ হয় মেনেজাৰ মানে চুপাৰভাইজাৰ হয় এজ তোমাৰ আধাৰ কাৰ্ডৰ থাকে এই চুপাৰাইজাৰ চিেম থাকে এইগিলা তোমাৰ এটা এক্জাম হয় মাৰাৰে ন পৰ ডপে কৰি প দিয়ে আধাৰ কত সি নাইনটি পাৰ্চেন্ট সি আমাৰ ৰঙ পৰা আহে মোৰ লগৰ হয় মই জানো যে ক'ত কি কি চলি থাকে কি আহে চাৰে দহটা বজাত আহি পায় আৰু শীত তাতে সি কৰিব লাগ আম গোেই হেৰি মানুহ শীতাতে যাব সীত তাতে ডকুমেণ্ট দিব লাগিব কি কৰ মইটোোৱে জানো
ন
স মই এঘাৰটা বজাত ফোন কৰিছে কৈছি, মই এতিয়া যাম, দৰকাৰ নাই তই, এতিয়া কাৰণে ৰাতি মৰি থাক। মই তুপনি ক্ষতিকাৰি কাৰনে আহি কেনে এতিয়া মৰি আছো ন ত ৰাতি আহি কেনে মৰি থাককচোন
আৰু মই চ ত মাতলো হয়, মই মেমকো নকলো, কাকো নো কাৰন, মেমু কালি, এন্ত্ৰীটো দেখাই কৈছে যে নাই নাই নাই তোমালোকে জানা তোমালোকৰ কথা ঠিক আছে মই যদি মোৰ কথা জানো নেক্সট টাইমৰ পৰা মই চাই ল'ম মোৰ পৰা যদি এক মিনিট সময় যদি এইটো স্তৰত পাই আজিৰ
কালি মনতে, মকভাগছি এক মিনিট যদি মই সময় দিওঁ, মোৰ টাইম টো, টাইম, এম, ৰন হৈছে ন, ন ঘন্টা টো, ন ঘন্টাাই। লে পেট্ৰল পাম্পত যায়গ নাই অলপমান হেৰি মাৰ
আচছা নহয় এইটো সচা কথা কাৰণ হেল্পৰ সময়ত যদি আপোনালোকে হেল্প কৰে সবে হেল্প কৰিব লাগিব ন
মই নিজৰ চ মই ৰাতি এঘাৰটা হওক চাৰে এঘাৰটা কালি চিন্তন্তু এঘাৰটা গলে আ হাহাকাৰ লাগিৈছে ঘক গিল আছো মত হাজাৰ বক্তি আছে, কন্টিনিউ থাকো মই এঘাৰটা চাৰে এঘাৰটা। বাৰটা বজাত ঘৰ যাব ৰেকৰ্ড আছে মোৰ ্তৰৰ পৰা সেইগিলা কথা মই ক আকৌ নক এই যে ৰাায়দান নাথাকে জিন্তুক পথাই ৰৈ যা তলে মই বহি থাকো ৰাইডাৰ আহে কেচ জমা দিয়ে বাৰটা বজাত কেচ জমা দিয়ে কেচ জমা দি কেনে ৰিপৰ্ট বনাওঁ ৰিপৰ্ট বনাই কেনে ফটো উঠাই কেনে লৈ গুচি আহও আহি কেনে ঘৰত দিওঁ
মান ৰাতি কিমানট কৰি অভাৰাইম কৰা হয় ডেলিনেলে
ক কেতিয়াও আৰু মেমে এটা মেমে খালী কি গৈছে তোমালোকে বুজাবুজি ঠিক আছে মই বুজাবুজি ললো মই মোৰ বুজাবি হৈ গল মই মনতে হৈছে মোৰ বুজাবুজি হৈ গ'ল চাব পাৰো মোক যদি দি মই যদি হেল্প কৰি যে ন তুমি আহা মই ঘৰত আছো মই নোৱাৰো মোক লিপ দি দো নালাগে মালিকজনৰ পইচা।
চবকে যদি হেল্প কৰা হয় তাৰ পাছত নিজে হেল্প নাপাওঁ বেয়া লাগে ন।
আৰু মই চোৱা চিন্তুক মই মোৰ মনি মৰ্ণিং দুদিন বুধবাৰ বৃহস্পতিবাৰ মই এদিন লও কাৰণ চিন্তু কয় যে মোৰ একজাম কিবা পঢ়া থাকে কিবা থাকে যে পঢ়া শুনা কৰা চলি ভাই তৈ লো তই একদিনও তয় লো মোক দিছি দুদিন তই একদিনল বুধবাৰ তাক মাই দিও পৰা পাব সোমবাৰ মঙ্লবাৰ ত ডিউটি কৰ তিনদিন ডিউটি কৰ তাৰপিছত নাপা। আৰু কি কাম থাকে মৰ্ণিকত পুৰ মেলা।
সেইটো চিষ্টেমৰ কাম থাকে মেমৰি টো ইমান হেৰি নথাকে মেমৰি টো আপুনি নিজে চাই।
আ চোৱা মই চোৱা ৰাতিপুৱা গলো। তোমাৰ ফাচ এয়াৰ কানিখন মই দামল কৰি কেনে উলাই কেনে পেলাই থৈ দিছো। মই জানো যে এতিয়া এঘাৰটা বজাৰ আগত চাবমিট কৰিলে হ'ব।
কলেই হব অ' এইটো গম পাও।
তাৰপিছত যোনটো আমাৰ এই কি বুলি কয় এই মেইল যে কৰো ইমান ৰাতিপুৱা ৰাতি মই মেইল কৰো ন
আহ।
সেইটো টাইম থাকে তোমাৰ বাৰটাক গেলে দিন বাৰটাক গেলে।
অ আৰু এইটো টাইমো নালাগে ইমান।
গ'ল।
উম
কৰি থৈ দিলো সেইখিনি কামো সেইখিনি শেষ সেইখিনি তোমাৰ ধৰি লোৱা সেইখিনি গোটেই মিল কেনে তোমাৰ এক ঘণ্টা সময় ধৰিলো চাৰে ছয়টা পৰা চাৰে সাতটা অ সেই দুটা কামতে মই ধৰিলো
উম
পিয়াঁজ এটা বনাওঁতে কিমান টাইম লাগে যোনটো আমিকে বেং বেংকিংতে সেটো পোন্ধৰ মিনিট বা দহ মিনিট আৰু পইচা হিচাপটো কৰোঁতে টাইম পোন্ধৰ মিনিট ধৰিলো মই পোন্ধৰ মিনিট টাইম লাগে গল চাৰে সাতটাৰ পৰা পোন্ধৰ মিনিট সাতটা পঞ্চল্লিশ
অ
কাম শেষ সেইখিনিতে কাম শেষ তাৰপিছত তুমি এয়া লিষ্ট ওলাই দিলা তাতে মোৰ লাগিব এ যে মোৰ মোৰ অশ কো ন মোৰ লাগিব বিশ মিনিট বা পঁচিশ মিনিট এটা টাইম লাগিব কাৰণ মই হাচ হাত ফাৰ্চ নহয় মই চতকাত জানিলো মোৰ হাতফাৰ্চ নহয় মই টাইম লাগিব পছিশ মিনিট ধৰিলো গল
কিন্তু বাত বাকী টাইম খিনি কি হয় মোক সেইটো লাগে
দাম মানোতে বেছি টাইম পাঁচ মিনিট দহ মিনিট দাম পো উলাওতে
উম
গুগোল
নালাগে
হম।
এখনদিতো ইমান নালাগে।
ঠিক আছে মই ক'লো গাড়ী আহিল গাড়ী আহাতে ৰিচিভিং কৰোতে মোৰ মোৰ টাইম কিমান লাগে আৰু চিংকুৰ কিমান লাগে মোক কাৰ ফাৰচত, চিন্তুৰ নম্বৰ।
কি কম আৰু এতিয়া মই।
নাই এ
এ আপোনাৰ টাইম ইমান চব নালাগে চিষ্টৰ কামে থাকে ন। তাত ভালকে নৰৰ্মালি এনে কৰা হয় উদ েৰিকে মানে হাৰিত কৰে ন সিহঁতে চবে। সেইটো কাৰণে কৈ আছো মই মানে চিনটো নৰ্মেল কৰে আপুনি জিনটো কিন্তুটো কব নালাগে যে ইমানক ইমান ক। আৰু চবকে টাইমত হেল্প কৰিব লাগে এইটোৱে কথা মোৰ হিচাপ। আছে।
মোক এনেকুৱা জতাই দিছে ন দে কি বুলি কয়। মৰ্ণগত আহি আছ গম পাইছে আৰু কিমান কাম লাগিছে কিমান হেৰি থনেকুৱা য
অ'।
কালি এনেকা এটা কথা মই শুনাচো কো এ হৰি এই গম্পাপতি আহি মনহত আহি জানো কেনেকুৱা ফিল হয়। ম মণ কোধাই কেনে একো ফিল নহয়।
ম ছ ছয়টা বছতে মই কথা হয় আৰু। মই যাব লাগে হেৰিত ছয়টা চাইত তোমালোকে আহা কিমান এতিয়া ছয়টা কিমানত আহা। কিন্তু কেইটা বজাত আহে?
উম।
কিন্তু মই তোমাৰ লগ আগত যাই কাৰণেও মই ৰখি থাকো বহুত টাইম ৰখি থাকো।
এমনি আপোনাৰ তিনটাই ন আপোনাৰ তিনটা মিলি কেনে মে সদায় কৰি। কিবা কিবি কৰিবা তোমালোকে মানে সদায় কামৰ দায়িত্ববলাক আপোনালোককে দি থয়, সেইটোজনৰ আনজনক হেল্প কৰা মানে এইটো এটা কমন কথা।
ৰেকৰ্ডিং হৈ আছে নেকি চাওঁতে ইক হৈ আছে।
চানধি
কি কৰি আছে।
বোলো মোৰ কথাটো ময়ে শুনা পায় আছো এনেকুৱা টাইপ হয় আছে।
অ' নেটৱৰ্ক এইটো আমি এপত কথা পাতি আছো এইটো এনেও ৰেকৰ্ড হব গম পাই ন। এইটো বেলেগ কত ৰেকৰ্ড হব এইটোত এ আমি ৰেকৰ্ডিঙ অন কৰিব নোৱাৰে ন ইটো জট এনে ৰ্নমল কল হয়।
আ ৰেকৰ্ড খাইটো ত। একো নহয় নয় সিহঁতে সহতৰ কাৰণে বেনিফি নহয় সটো চব কথা বুজি পাই আছে যে কেনেকুৱা নৰ্মেল চলি আছে।
উম।
চিটুৱেচনটো। ভাল বেয়া হওক যে যি নহওঁক। বুজি পাব নহয় যে এজ যি যি কামৰ কাৰি ইউজ কৰি আছে।
উ সেইটো মোৰ হিচাপত তিনিটা এম দি মানে এনে নৰ্মেল আপোনালোকৰ কাম দিয়া হয়তটো এজনক আনজননৰ খেলপতো এইটো কমন হ'ব লাগে। লগৰ কেইজনীক কৰিবলৈ মানে মই বিপদত মইতোন এতিয়া আপুনি ক'লে ন আজি। যে আজি মই সেইটো তাত গৈছিলো মই নিজে আছোহে আপোনাৰ। অ' ভালে চাইছিল আপুনি চাই নটিচ কৰিছে না নাই গম নাপ যে ৰাতি মই নিজে চাই। ইমান ভিৰ আছিল তাত, তাত ইমান ভিৰত ৰাতি ইমান দেৰিকে আহিছে আহিছে ন কেনেকে আপোনালোকে মানে আপুনি টৌৰ থিয় হৈ আছে।
মই কোৱা নাই মই কৈছো যে মই মই এটা কথাই মই যদি কওঁ ন মোক গবা নাই কাৰণে জগাব নোৱাৰে মই দহটা এঘাৰটা আগত মই নুঠো। মই ৰাতি মই দেৰটা বজাতো দহটা এঘাৰটা বা হায়ষ্ট বাৰটা বজাত কম কমো উঠাব মান মই সেই ভাবে কিণি কেনে মই নুখোলোৱে মই আইটা তিনটা মানে আহি পাইছো, মই কোৱা নাই মই যদি মই ক মই যদি ইতিয়া শু, মই খাৰে নাপাওঁ। মই গোটেই ৰাতি দি আছে। মই দি চাইছো হ গোটেই ৰাতি মই ৰিলচ চাইছো তো মই চাইাই মই প আহিনে মই চাইদত এখন দোকান আছে চাইদত দোকানখনত জাই কিনে মই চিগাৰেট এডাল টানিছো। আমি কেনে আহিলো আহি কেনে তাৰ পিছ আইত কলে ক'ত গৈছিলো মইনো মই এই এনে অলপ ফুৰি আহিলো। ত তই গা চা ধুই গাচা ধুই কেনে ওলাই গৈছে। ওলাই যাই কেনে বাগোৰি টিনিআলি আহলে চাহ একাপ খাইছো বিস্কুটয়ে দি।
চাহ খাই কেনে তাৰপিছত গলো। গি গৈছো ছয়টাৰ পাছত ষ্ট যাই পাইছো। বহি আছো।
এই ক'ব লাগিব ৰঙা চাদৰ আছে কাৰণ গোটেই মোৰ মইতো নোৱাৰো।
তাৰপিছত তোমাৰ চোৱা বেলেগলৈ গুচি আহিলো মই মই